অঁ, মোৰ আৱজটো শুনি পাই আছা ন।
অ অ, শুনিছো শুনিছো।
উম।
কি কৰিছা?
এনেই বহি আছো আৰু, কি কৰিবা।
নাই মইয়ো এনেই আৰু।
অঁ, এনেই মানে টিভি চিভি চাই আছা নেকি?
টিভি চিভি অঁ ক'ব গলে অঁ।
উম, শব্দ আহিছিলে মই গম পাইছো আৰু।
অঁ অঁ, বাকি খবৰ চবৰ?
মোৰ ঠিক ঠাক আৰু চলি আছে আৰু ডেইলি
উম, মোৰো খবৰ ঠিকে। বহুত ভালো নহয় বেয়াও নহয়।
অঁ, ভালো নহয় বেয়াও নহয় নেকি?
নাই মিডিয়ামত চলি আছে।
ডেইলি এবাৰ মাৰে আৰু ডেইলিকে পইচা দিয়ে নেকি এনেকুৱা নেকি?
সেটো কৰতে আহিল, নাই নাই।
মানে তুমি ক'লা যেনে ন ভালো বেয়াও মানে পই চা দিলে ভাল পায় আৰু মাৰিলে বেয়া পায় এনেয়ো
এ আচ্ছা আচ্ছা।
অঁ। চাহ পানী খাম।
উম, খালে বহুত আগতে খাইছো, তুমি?
অ, ময়ো বহুত আগতে খাইছিলো।
অঁ এতিয়া খোৱা নাই।
নাই নাই দুবাৰ নাখাওঁ মই। এবাৰে এবাৰে এদি মই মানে সন্তুষ্ট হৈ যাওঁ আৰু।
অ', সেটো হয়।
বাকী মা দেউতাৰ খবৰ ভাল ঘৰত?
ভাল ভাল ঠিকে আছে চবে, তোমাৰ তোমাৰ মা দেউতা?
ভাল ভাল মোৰো ভাল, তোমাৰ ভণ্টি এইবাৰ কোন ক্লাছত এইট ন'? উম, ঠিকে আছে অলপ শিকাই ছি কাই দিয়া নে নাই?
এ কাজিয়াহে লাগে বেছিকৈ।
অ', শিকাই দিব লাগে আৰু এইবোৰ হিংসাত্মক ভাৱ বোৰ ইমান কিয় ৰাখি থোৱা আৰু। কাজিয়া লাগিব
এই, সেইটো নহয় মানে কিবা এটা সৰু কথাতে আৰু মানে কাজিয়া এটা সৃষ্টি হৈ যায় আৰু।
অহিংসাই পৰম ধৰ্ম।
সেইটো ঘৰত নচলে আৰু।
উম, ঘৰত চলিলেহে বাহিৰত চলিব আৰু।
এই মানে ঘৰত দুটা সন্তান থাকিলে আৰু মানে এইটো কাজিয়াটো সৃষ্টি হয়ে আৰ।
অ', অ', ঠিকে আছে, মাই কি ভাত বনাই আছে?
নাই অলপ দেৰিকে বনাব আৰু।
অ', অ'।
পিছে তোমালোকৰ ঘৰত কি ভাত বনালে? অ', অ', ইমান জল্দি!
উম, অলপ জল্ডিয়ে খাওঁ আৰু।
জল্দি শুৱা পিছে।
উম, জল্দি, শুও অলপ অলপ দেৰিকে শুও আৰু।
আটচা, জল্দি শোৱাটো ভাল আৰু স্বাস্থ্যৰ কাৰণে ভাল হয়।
অ', সেইটো হয়, কিন্তু মই জল্দি শুবই নোৱাৰো আজিকালি।
আটচা আটচা।
কি বা হৈছে, কি বা হৈছে।
অ'।
অ', বাকী পৰীক্ষা-চৰীক্ষা সব শেষ হ'ল কলেজো বন্ধ।
শেষ, উম। এনেকে প্লেন বনাইছিলো, কিন্তু কেনচেল হৈ থাকিল।
উম, কেনচেল হে হয় নেকি?
কেনচেল হয়, ইটো বতৰৰ পচপন্ নহয় নহয়, সেনেকে পচপন নহয়।
ডাইৰেকট কেঞ্চেল?
ডাইৰেক্ট কেনচেল।
উম, ঠিকে আছে যাৰ লগত যোৱা মানুহ বোৰ ভাল নহয় চাগে তাৰে।
অ', হেইটোও হয়।
উম। ঠিকে আছে ময়ো বাৰু এনে ঘৰত বহি আছো, ভাবিছিলো ক'ৰবাত ফুৰিবৈ যোৱা মানে কিবা প্লেন-চেনেই বনাও নেকি, ক'বাত যাওঁ আৰু ওলাই।
অ', অ' পাৰি পাৰি চব যদি যাই। আৰু একবাৰ কেনচেল কৰাৰ সুবিধা এটা পাওঁ।
অ তাকে, কেঞ্চেল কৰাৰ সুবিধা নালাগে বাৰু। ভাবি আছিলো বাংলাদেশ যায় আহো নেকি এবাৰ।
বাংলাদেশ কিয়?
এনেই ত।
ওচৰ হয় কাৰণে।
অ ওচৰ হয় কাৰণে আৰু অলপ তাতে কিবা অলপ মানে মানে অলপ ফুচকা বোৰ তাতে বোলে বহুত পপুলাৰ এবাৰ খায় চাব ইচ্ছা আছে।
আটছা ভাল ভাল ভাল।
পানীবোৰ বোলে ডাইৰেক্ট নালাৰ পৰা উঠাই আনি খুৱাই বোলে।
ট্ৰাই কৰবা লাগে, ট্ৰাই কৰা ট্ৰাই কৰা।
তুমি ক'ত যাম বুলি ভাবি আছিলা?
এ মই এনেকে একো প্লেন মানে জাগা এনেকে প্লেন কৰাই নাই বাৰু।
অঁ।
কিন্তু মানে অলপ এই ভিউ ভাল হলে বা
ধুবুৰী?
ধুবুৰী ধুবুৰী অহ, পাৰি পাৰি একেল একেলগে যাব পাৰি।
তাকে ধুবুৰী চৰি যাব পাৰা তোমাৰ লগ পৰি এতি আৰু এনেকে।
অঁ অ' তুমি ওলাবা চকীদা একেলগে একেলগে যাওঁ অঁ সেইটো হয়। বাংলাদেশতচে ওচৰে হ'ব আৰু।
অহ বাংলাদেশতকে ওচৰে বাৰু।
অঁ।
সেইটো হয়, তুমি নিজৰ ভাই ভনীসকল লগ পাবা ন ধুবুৰীত যায় পেলাই।
মোৰ আছে নেকি? মই গমেই নাপাওঁ নহয়!
অ নাই নাই মানে মানে কথা মানে ভাই ভনী মানে কি তোমাৰ অকল সম্পৰ্কতো ভাই ভনী নহয় ন। মানে ওচৰে পাজৰে চব ন মানুহ মানুহে আৰু ভাই ভনী চব।
অঁ। সেই হিচাপতটো তোমাৰো ভাই ভনী হয়।
মোৰ নহয়।
কিয় কিয়? সম্পৰ্ক তাতে তেজৰ নাথাকিলেও বেলেগৰতো থাকব পাৰি।
সেইটোৱে ত মই মই এইটো বস্তু ফল' নকৰো মানে, এইটো বস্তু মই ইমান নামানো সেইটো বস্তু। সেইটো হয় মই তোমাক বুজাই দিছো আৰু তুমি মানা নামানা তোমাৰ কথা আৰু।
অঁ।
ঠিকে আছে, বাকী বিহুতো আহি আছে কাপোৰ চাপোৰ কিবা ললা নেকি?
বিহু নাই নাই।
কিয়?
বিহুৰ আগত চাগে দূৰ্গা পূজাহে আহিব নেকি?
কিয়? কেনেকে আহিব? এতিয়া ৰঙালীয় ৰঙালী বিহুত এতিয়া আহিবহে এপ্ৰিল মাহ পৰিলে জাষ্ট।
হে,
এ এনেই ধেমালি কৰিছো, এনেই ধেমালি কৰিছো। উম' তুমি ঠিকেই কৈছা, দুৰ্গা পূজাই আহিব।
অঁ।
উম কাপোৰ ললে, দুৰ্গা পূজা,
কাপোৰ চাপোৰ লৈছা নেকি? কাপোৰ চাপোৰ লৈছা।
নাই নাই লোৱা নাই লোৱা নাই।
আটচ্ছা আটচ্ছা।
ভাবিছোঁ জাঙিয়া এটা লওঁ নেকি আৰু।
অঁ অঁ, এইটো এইটো ভাল। ময়ো কিবা গেঞ্জি এটা লৈ ল'ম চাগে।
গেঞ্জি।
ৰঙা নীল, অঁ ৰঙা নীলা কালাৰৰ।
ৰামধেনু কালাৰৰ বেছি ভাল হ'ব কিন্তু।
কি কা'লাৰ?
ৰামধেনু।
অঁ, তুমি মানে ৰং ভাল পোৱা ন তুমি, মানে, ভিন্ন কালাৰ ৰং বোৰ ভাল পোৱা ন।
ভাল লাগে, ভাল লাগে।
ঠিকে আছে, মই তাইক দেখি গম পাইছিলো পিছে। তোমাৰ মানে ৰংবোৰ যে ভাল লাগে।
অ', অ' ৰঙটো চবৰে ভাল লাগে।
মানে তুমি যেতিয়া, কলেজত মই দেখিছিলো ন, তুমি নিজৰে- নিজৰ গাত কিবা-কিবি কৰি থাকা যে, ৰঙা কলম দি মুখত আঁকা, নীলা কলম দি, পেটত আঁকা, দেখি থাকো নহয় তোমাক।
চাইছা। এইটো ক'ত বা দেখিলা।
দেখিছো আৰু কলেজত বহি থাকোতে, পিছে সেইবোৰ কথা বাদ দিয়া। তোমাৰ বিহুৰ ভিতৰত কোনটো বিহু ভাল লাগে?
কি, ভোগালী বিহু।
ভোগালী বিহুৰ, অন্য এটা নাম জাননে নাই?
অ' মাঘ বিহু।
মাঘ বিহু হয় নেকি?
হয়। অহ'।
অ' মই নাজানো মানে, সেইকাৰণে সুধিছিলো।
আচ্চা, আচ্ছা, এই জানাটো উচিত অসমীয়া হিচাপে।
সেইটো হয়, তুমি যে ধুবুৰীৰ পৰা আহি যে, নিজৰ নামটো ক'ব পাৰিছা, এইটো বহুত ডাঙৰ কথা এটা।
অহ'।
অহ'।
ধুবুৰীত পিছে তোমাৰো ভয় চাগে।
নাই নাই, মই ধুবুৰীৰ লগত সম্পৰ্কই নাই। মানে সম্পৰ্ক আছে বাৰু এতিয়া, মানে তোমাক, তুমি যিহেতু মোৰ লগৰ হয় ন! তোমাৰ সম্পৰ্ক আছে মানে, মোৰো সম্পৰ্ক আছে আৰু এতিয়া।
উম্,
পিছে মোক নুশুধে নেকি? মোৰ কোনটো বিহু ভাল লাগে।
এ গম পাইছোঁ দিয়া, তোমাৰ কোনটো ভাল লাগে।
কোনটো?
টো কাতিয়ে হ'ব।
উম্।
কাতি, কাতি বিহু।
অ', তুমি কেনেকে গম পোৱা?
এ কঙালী বিহু যে, নামটো হয়।
উম্।
সেইটো কাৰণে।
তুমি মানে কি ভাবি কথা, কি ভাবি কৈছাঁ। সেইটো মইযে প্র
এ নাই এনেই মানে, গেছ কৰিছিলোঁ।
অ', অ', সম্ভাৱনা ওলাইছাঁ মানে।
হয়, হয়।
সঁচাই, মইটো এইটো বিহু বহুত ভাল পাওঁ, চাকিবোৰ যে জ্বলাই। তুলসীৰ তলত। তোমান এ, তোমাৰ নিচনা ৰাৱণ-চাবণক দৰ্শন কৰে যে, বহুত ভাল লাগে মোৰ সেইটো।
কিন্তু মোৰতো ভোগালী বিহুহে বেছি ভাল লাগে।
উম্, তুমি খাই ভাল পোৱা না। মানুহৰ মাথা ৱাছ খাই ভাল পোৱা নে তুমি, একদম সেইকাৰণে আৰু
এইটো সেইটো, সেইটো প্ৰিয়।
উম্, সেইটো হয় কিন্তু।
উম্,
উম্,
পিছে দুৰ্গা পূজাত এইবাৰ পিষ্টল কিনিবা নে নিকিনা?
অ'অ', পিষ্টল পিছে ভাবি আছিলোঁ, কিনিম বুলি এটা।
উম্, উম্।
তুমি ক'বা নেকি? কোনটো কিনিলে ভাল হ'ব, এক কে ফৰ্টি চেভেন নে কি? এম টু ফ'ৰ নাইন।
অ', এম টু ফৰ নাইন পাৰি।
পাৰি ন'।
পাৰি পাৰি।
ৰেট অ'ফ ফায়াৰটো কিমান আহ্ মানে, কিমান মানে দুখ পাম নে, বেলেগক মাৰিলে দুখ পাব নে?
পাব পাব, মানে ৰিকেলটো ইকুৱেলতো ভালে ন'।
অ', অ', ঠিকে আছে, এইটো বস্তু হেৰি
অ', অ',
মানে হিংসাত্মক ভাৱ ল'ব নালাগে, কিন্তু যদিও এইটো ল'ম আৰু।
অ', সেইটো হয়, চেল্ফ ডিফেন্সত।
অ',
উম্।
পিছে বহুত দামো পৰি যায় ন'।
উম্, এইটো হয়।
তোমাৰ নিচিনা লগৰ এজনক, দুৰ্গা পূজাত বহাই থৈ দিবা লাগিব আৰু বাতি এটা দি পেলে।
নালাগে নালাগে তুমি নিজে বহিব
মই বহিলে কথাটো বেয়া হ'ব ন'।
আৰে একো নহয় একো নহয়, আজিকালি লাজ-চাজ কৰি লাভ নাই কাম- কাম।
এইটো লাজৰ কথা নহয় ভাবা, মইয়ে ইনকাম কৰি লৈছোঁ পইচাতো লৈ পেলে মই কিনিলো, মৰে কষ্ট চুন। এ বেলেগে কষ্ট কৰিব তাতে ফলটো ল'ম, সেইটো বেছ মানে বেছিটো বহুত ভাল লাগে এইটো বস্তু মোৰ।
ইমান হেৰি নাই' নাই' নাই' নাই'।
অ',
নাই।
অ', ঠিকে আছে বাৰু দিয়াত
অ', ঠিক অ' ঠিক আছে দিয়া।
অ ইমান টাইম কেতিয়া গুচি গ'ল, গমে নাপালো দিয়া।